হেল্ল'
আনাৰথ
হেল্ল' অ।
তোমাৰ নেটৱৰ্ক ইমানকে হেল্ল'। অ ইতিয়াহে শুনা পাইছো ৰবা তুমি শুনিছা।
অ মই শুনা পাই আছো ৰ
অ কি কৰি আছা পিছে খবৰ পাতি ভালনে তোমাৰ?
অ আছো এনে ভাতচ খোৱা নাই খাম আৰু বাকী খবৰ ভালে দিয়া। তোমাৰ?
অ মোৰো খবৰ ভালে আছে দিয়া ভালে চলি আছে ৰবা। হয় নি
অ ভাত পানী খালা?
অ ভাত পানী খাই উঠিলো ৰবা অলপ আগতে।
অ
তুমি খোৱা নাই ভাত?
নাই আমাৰ মানে আলহী আহিছে সেইকাৰণে অলপমান দেৰি হ'ল আৰু আজি
অ অ ঠিকে আছে দিয়া। আমাৰো আজি আহিব বুলি কৈছে ৰবা ককা আইতাসকল।
অ অ ঠিকে আছে।
উম
বাকী ক'তো ওলাই যোৱা নাই।
নাই বতৰটো চোন ভালে নাথাকেচোন আৰু ৰাতিপুৱা বৰ বৰষুণ দিল। তাৰ পিছত আৰু ইফালে আৰু ইফালে ৰ'দ দিয়ে এবাৰ বৰষুণ কোনবে গা বিলাক ভাল নহয় না এনেকুৱাকে বতৰটো কৰি থাকলে সেইকাৰণে যোৱাই হোৱা নাই যাম বুলি ভাবি আছো এনাকা জাগাত ক'ত বা যদি বন্ধ চন্ধ পাওঁ বন্ধটোত পাইয়ে আছো বাৰু কিন্তু যোৱাহে হোৱা নাই তুমি কতো যোৱা নাই পিছে
অ বতৰৰ কাৰণে মানে কোনো কতো যাবই পৰা নাই আকৌ ঘপকে ৰ'দ দিয়ে খপকে বৰষুণ দিয়ে ৰ'দ দিলে আৰু ইমান গৰম বাপৰে বৰষুণ দিলে আৰু বানপানীয়ে হৈ যায়।
উম সেয়াইটো প্ৰব্লেম হৈ গৈছে কি বুলি ক'বা আৰু উপায়টো নাই
সেয়াই আৰু
উম কত যে কেনেকা কি কৰিলে ঠিক হ'ব ন আৰু পিছে এনেকোৱা ক'ত ক'ত ফুৰিব যাও তাকে ভাবি আছো জাগা বিচাৰি আছো বিচাৰিয়ে পোৱা নাই নহয়।
আৰু এনেকোৱা কৰবাত যাব বিচাৰিলে বতৰ বেয়া যায় হম
কি কৈছা?
বোলো এতিয়া আৰু গ'লেও বোলো বতৰতো ঠিক নাথাকা হৈ যায় নহয়। ৰাতিপুৱা ভাল থাকিলে গধূলি বৰষুণ দি দিয়ে হঠাৎ বতৰ বেয়া হৈ যায় উম
এতিয়াতো আৰু গৰমে দিয়াচোন কৰ'বাত ফুৰিব যাম বুলি ভা বিলেও মানে ঠাণ্ডা জাগাত গ'লে মানে ভাল লাগে যিহেতু
অ ঠাণ্ডা জেগা হলে ভাল লাগে এনেকোৱা গৰমৰ দিন না পানী থকা জেগাত বিশেষকে যাই কেনে বাৰু ভাল লাগে ন ৱাটাৰ ফল বিলাকত
গাঁৱত যাবানে?
অ গাঁৱতো যাম বুলি ভাবিছো ৰবা এই আমাৰ ককা আইতা আহি আছে নহয় সিহঁতৰ লগতে যাব লাগিব ৰ'বা এনে ফুৰি উম মামাহঁতৰ ঘৰত যাম পিছে তুমি
অ মইও যাম নাই মই যাম বুলি ভা বিহে আছো যাম ৰবা
উম উ এটাত ত্ৰিশ টকা যাবা দূৰ আছে নেকি তোমাৰো গাঁওখন
আমাৰ দূৰ অ মানে ধৰিলে ৰাতিপুৱা গলে ৰাতি যাই পাই সেনেকোৱা
অ সেনেকোৱাই আৰু হেৰি আমাৰো এনেকোৱা আমাৰ পাছে জল্দিয়ে যাই পাই তিনি ঘন্টা ৰাস্তা হয় বেছি সময় নালাগে বাৰু
অ তোমালো কৰ মামাহঁতৰ ঘৰ কত?
আমাৰ এই মামাহঁতৰ ঘৰ বৰমাহ আৰু তোমালোকৰ
আমাৰ
অ যোৰহাটৰ হয় ঠিকে আছে অলপ হেৰি ইফালে চাহ বাগিচা আছে চাগে ন যোৰহাট ৰ পিনে অহ চাহ বাগিচা অ এনেও অসমতো চাহ খেতিৰ বাবে বিখ্যাত হয় ন বাৰু তাতে যাব লাগিব ৰবা কেতিয়াবা তোমালোকৰ তাতে ফুৰিব যোৱা ভাজে যাব লাগিব ৰবা কেতিয়াবা
অ অ ওলাবা নহলে যাম
অ ভাল লাগে ন তাৰে পৰিৱেশটো অ আৰু কি কি আছে এনেকোৱা তাৰে বিষেষ উম
অ যোৰহাটততো আছে কিবা কিবি বাৰু শিৱসাগৰততোটো জানাই কি মানে শিৱসাগৰ তাতেতো জানাই মানে ৰংঘৰ কাৰেং ঘৰ এইবিলাক
উম সেইবিলাকতো মই আজিলৈকে যোৱাই নাই যে মোবাইলত দেখিছো আৰু যোৱাই নাই আজিলৈকে? কে কেতিয়াবা যদি সময় - চময় পাও তেতিয়াহলে যাব লাগিব ৰবা।
অ তেতিয়া সময় হলে কবা আমি একেলগে যাম তেতিয়া আমি মা মোৰ মামাৰ ঘৰত টোৱে দেখা পাবা আৰু এনেকে ফুৰাও হ'ব
অ সেইয়াই যাব লাগিব ৰবা কেতিয়াবা।
উম।
তাকে। আঁহ
আৰু তোমাৰ মনত আছেনে আগতে যে আমি, তোমাৰ মনত আছে না আগতে যে আমি স্কুল বন্ধ দিলে গৰম বন্ধ দিয়াৰ লগে লগে যে মামাহতৰ ঘৰত যাওঁ একদম।
অ মনত আছে, আহ ইমান এনজয় কৰিছিলো ন? আগৰদিনত উম। আৰু গোটেই মাহটোত মানে পুৰা তাত তে খেলি বাগি কেনেকুৱা সময়কেইটা কেনেকুৱা পাৰ হৈ যায় গমেই নাপাওঁ?
উম। সেইটোয়ে আৰু মানে ভাল লাগিছিল খেলি কিমান কি খেলিছিলো পথাৰত গৈছ
অ আধা খেলতো মইতো তাতে গাঁৱত গৈয়ে চাইকেল চলোৱা এইবিলাক শিকিছো আৰু। ভাল লাগে জেগাবিলাকো চাই কেনে আৰু কিবা এটা ভাল লাগে সকলোৱে তাতে থাকে ন এতিয়াতো আৰু খেতি ৰোৱা সময় হয়। সকলোৱে নিজৰ নিজৰ মানে খেতিবিলাকত ধান চান ৰুই আছে পথাৰত।
সেইবিলাক পৰিবেশো চাই কেনে কি ধুনীয়া লাগে ন? আমিতো গুৱাহাটীত থাকিলে এইবিলাকতো দেখা নাপাওয়েই? গাঁৱত পৰিৱেশত গাঁৱত গ'লে সেইবিলাক দেখা পাও, কিছুমান নাজানা বস্তু শিকিও আহা যায়। এটা এটা এক্সপিৰিয়েঞ্চ পাই আৰু।
অ আৰু ইয়াতেতো ক'ত আৰু খেতি পথাৰ আছে হেৰি আছে হয় নে নহয়? তাতো মানে তুমি ৰুই পাইছা নে এনেকে?
অ মই ৰুইছিলো সৰুতে এবাৰ - দুবাৰ কৰি। ভয়ো লাগে নহয় তাতে জোক থাকে সেইকাৰণে সেইবুলি কৈ ৰোৱাই নাযায়।
মোকতো জোকে খাইছিলে অ।
খাইছিলে ন, মোৰোতো ভৰিত উঠিছিলে এই ভয়ৰ পৰা আজিলৈ ৰোৱাই নাই মই ভয়তে।
অ।
কিন্তু জানিলে ভাল আৰু সিটোৰ শিক্ষাটো এটা বিদ্যা থাকে ন যিমান যি হলো। এইবিলাকো কৰিব জানিব লাগে কিতাপৰ ভৱিষ্যততো যদি ৰুব লগা হয় তেতিয়া হ'লে ভাল হ'ব।
উম উম।
এনে ৰুইছিলা ন তুমি অ?
মই অ এবাৰ ৰুই পাইছো মানে এবাৰ নে দুবাৰ আৰু সেনেকুৱা? এ লোকৰ কাৰণে লাগে আৰু।
তোক কথা দিয়া বোঁ অ।
অ দেখা নাপাও ন ইয়াতো নায়েই।
অ সেইয়াই ইয়াতে এইবিলাক ক'ত দেখা পাবা চব পিনে গাড়ী - মটৰ। মানুহৰ হাল্লা- চিল্লা সেইবিলাকে দেখা পাব আৰু ইয়াতে, গাঁৱতো গছ গছ চনীও বহুত আছে ত' সেইবিলাক চাই গাঁৱৰ পৰিৱেশতটো ঠাণ্ডা হয় আমাৰ ইয়াতকে ন,
যদিও নাথাকে গাঁৱত তথাপিও ভাল লাগে।
অ আমাৰ, আমাৰ গাঁৱত মানে ওচৰতে নদীও আছে না ঘৰৰ ওচৰতে?
অ। বোলো গাঁৱত যদি লাইনো নাথাকে মানে অনুভৱেই নহয়?
অ লাইন থকা আৰু তাতে। ঠাণ্ডা পৰিৱেশ আজিকালিতো ছবে মোবাইল চাওঁতে বিজি হৈ থাকে। আগতে আৰু মোবাইল কি আমি এনেকুৱা গমেই নাপাওঁ খালি কেনেকুৱা সময়টো পাৰ হৈ যায়। গমেই পোৱা নাছিলো ন আগৰ দিন কেইটা মনত পৰিলে ভাল লাগে আৰু
ভাল লাগিছিল বাপৰেহ আগতে অকল খেলা ধুলা, সেইয়াই আচিল মোবাইল মোবাইল আমি চিনিয়ে পোৱা নাছিলো মোবাইল মানে অকল মানে। জানো যে অকল ফোন কৰিব কাৰণে হে মোবাইলটো ইউজ কৰে।
ফোন কৰিব আছে অ এই এতিয়া মানুহ বিলাকে বিভিন্ন ক্ষেত্ৰত মোবাইলৰ পৰা এতিয়া বাৰু আমাৰো আছে ইয়াচোন। অ টিভি চাইকিনিও মজা লগা আছে আগতে টো, আজিকালিতো টিভি চোৱাই নহয়।
অ,
কি কবা আৰু সেই সময় কেইটানো কেতিয়া যায়, আহিব নাহে আৰু জীৱনতো,
সেইটোয়ে আজিকালি মানুহে টিভিত দেখি। ৰিচাৰ্জ নভৰাই মবাইলতহে ভৰাই টিভিত টো এনে সজাই থব কাৰণে আনা নিচিনা, নিচিনা হয় আৰু
অৱশ্যে ইমান ৰিচাৰ্জৰো দামহৈছে ন মোবাইলতটো চোৱা এনেও মানুহ টিভিটো ভৰালো বাৰু ৰিচাৰ্জ কিন্তু টিভি, চোৱাই নাজাই মোবাইল।
সেইটোৱে আৰু ইমান ৰিচাৰ্জ।
তাপাই মোবাইলত সেইটো দেখাই পাই থাকে ত, সেইকাৰণে মোবাইলে ৰিচাৰ্জখন চাৰ্জত হৈ যোৱা আছে। নহয় আৰু আজিকালি ইমান বেয়া চিষ্টেম হৈছে। ইমান জল্ডী কাটি দিয়ে ন এদিন ৰিচাৰ্জ, কৰাৰ পিছতে তাৰে পিছদিনা কাটি দিয়ে। মানে দুখীয়া মানুহ বিলাকেতো সোমাবও নোৱাৰে বহুত দিগ দিগদাৰ হয় ন পইচাৰ কাৰণে আনকি কিতিয়াবা বি
পইচা হলে বেলেগ কথা।
অ এটলিষ্ট মানে ৰিচাৰ্জটো কাটি দিলে আৰু ইনকামিংটো ইমান জল্ডী কাটিব নালাগিছিলে।
কেতিয়াবা মানে চোৱা, সমস্যা হয় ন যদি কাৰোবাৰ সোমাব নোৱাৰে কিন্তু তাৰ অ টি পিৰ কাৰণে হওক। ফোন কলৰ কাৰণে একো মে ফোনো নাযায় মেছেজো নাযায় সেনেকুৱা হৈ যায় কিতাপ বিপদত পৰি গ'লে কোনোবা। ফোন আহিলেও ফোন টো ৰিচিভ কৰিব নোৱাৰো সেনেকুৱা। আনকি মানুহটোক বিচাৰিও নাপাব যদি হেৰাইও যায়।
সেইটোয়ে বুজি পাব লাগে হয় নে মানে মানুহৰ যিহেতু এনেকুৱা চিষ্টেম ওলাইছে, টো মানুহৰ সুবিধাটো বিচাৰিব লাগে অকল। মানে কি সিহঁতৰ মানে লাভ হোৱাটো ভাবিলে নহব ন।
অ সেইটোয়ে মানে আজিকালি। কি চাবা আৰু নিজৰ লাভ হ'লে বেলেগৰ কথা নাভাবোবে আৰু
নাপাব এই সঁচাকে জানে মানুহেতো ভৰাবই লাগিবই,
উম,
সেইটো ভাবে কিন্তু কেনেকে যে কি কৰি ভৰাই মানুহে কেনেকে চলি আছে সেইটো অলপ,
চলি আছে সেইটো নাভাবে সঁচা আৰু তাৰ ওপৰত দামটো বাঢ়াই দি ছে আৰু কষ্ট হয় ৰিচাৰ্জ ভৰুৱা আমাৰ নিচিনা মিডিল ক্লাছৰ মানুহ বিলাকৰে সমস্যা হয় কোৱাচোন।
সেইটোৱে
কি কবা আৰু। দিনক দিনে ইকনমিকৰ কিবাবিলাক মানে আমাৰ ইটোতো ভালহে হব লাগে ন চি ষ্টেম বিলাক উল তাৰ তলত ফালেহে যাই আছে।
হ'বই দিয়াচোন মানে ধৰি লোৱা দুখীয়া বোৰ মানে দুখীয়ায় হৈ হৈ হৈ আছে আৰু ধনী বোৰ মানে ধনীয়ে হৈ আছে।
সেয়াইতো হৈ আছে এতিয়া কি ক বা আৰু অলপমান সেইবিলাক চৰকাৰৰ আৰু চব বিভিন্ন বস্তুৰে দাম বাঢ়ি গৈ ছে আজিকালি ন
সেই আৰু এফালে যদি দিছে এফালৰ পৰা লৈ যাই আছে আৰু
তে সেনেকোৱা আহিছে কি কবা আৰু আমাৰ ইয়াতে মানে চিষ্টেম বিলাক ঠিক নোহোৱা হৈ গৈছে আৰু
উম হুম সদায় মানে চিষ্টেম বোৰ ভাল হ'ব লাগে তেতিয়া মানে পৰিপাটি হয় তেতিয়া চব ফালৰ পৰা উন্নতি হ'ব হয়নে
অ হে ভগৱান সেইটোৱেইতো উন্নতিয়েটো হব নোৱাৰা হৈছে আমাৰ দেশখনতো উন্নতি কৰোৱাত লৈ যাব কি তল ফালেহে লৈ যাই আছে আনকি
সেইয়াই মানে নিজৰটো ভাবে অ কল মানে চবৰে কথা সমানকে নাভাবে
নাভাবে আজিকালি চব নিজৰ কথা তোমাৰ যদি প্ৰফিট হৈ আছে বেলেগৰ লোকচানতটো য চাব সেনেকোৱা হৈছে
উম
আজিকালিৰ যুগৰ কথা কি কবা চব পিনে অকল ইটো সিটো মানে তল পেলোৱা ধান্দাতে থাকে ন
উম
সেইয়াই আৰু ডাঙৰ হৈ গ'লে বাৰু এইবিলাক বস্তু বুজি পোৱা যায় লাহে লাহে
সেইটোয়ে আমি এতিয়া বুজি পাইছো আগতেতো একো গমেই পোৱা নাই আৰু আগতে ভালো আছিল
অ ইমান এনেকোৱা টেনচনো নাছিলে ন সেইবিলাকৰ কথা
আগতে যে মোবাইলত ন টকা দি কাৰ্ড ভৰাইছিলো
অ সেইটোয়েতো আগতে আৰু এ